হেল্ল'!
হেল্ল'!
হেল্ল, অ হয় কওক?
কি কৰিছ?
এ এনেই আছো তই?
মও আছোঁ আৰু এনে।
অ ভাত পানী খালি?
ভাত, ভাত খালো অ তই খালি?
এই খালো খালো, কিহে খালি?
এ টোৰ দালি আছিলে। তাৰ পৰা আলু মটৰ ভাজি, আৰু মাছ।
মই মানে এই কথা এটা সুধিম বুলি, মইো এই দালি ঔটেঙা। তাৰ পিছত এনেকে ভাজি এই মই মোবাইল এটা ল'ম বুলি ভাবিছো। ত মানে ত তাকে মই তোক সুধো বোলো কেনেকুৱা ধৰণৰ মোবাইলটো মানে কোনটো মোবাইল ভাল ব,
আচ্ছা এনে বাজেট?
তোৰ বিশ পঁচিশ হাজাৰ, বাজেট, বাজেট মানে মোৰ বিশ ত্ৰিশ হাজাৰ ভিতৰত মানে অঁ, বিশ ত্ৰিশ হাজাৰ ভিতৰত কিন্তু মানে মই ই এম আইত ল'ম বুলি ভাবিছো ভাল হ'ব নে?
অঁ, বেয়া নহয় তোৰ ধৰি লও এতিয়া আছে কিমান হাতত পইচা?
মোৰ হাতত এতিয়া তোৰ বাৰ, তেৰ হোজাৰ মান আছে বাকী তোৰ ই এম আই কৰিম।
অ ই অ, তোৰ তেনেকে ল'লেও তোৰ হেৰি বাজাজৰ লগত ধৰি ফাইনেন্স কৰিব পাৰ।
বাজাজৰ অঁ, আৰু মানে তই মই মানে ভালকে তোৰ লগৰ আলোচনা কৰো বুলি ভাবিছো।
যদি ফাইনেন্স ক'ৰ'
হয়।
তেতিয়া তই সাত হেজাৰ বা ছয় হেজাৰ মান দিব লাগিব ডাউন পেমেণ্ট।
হয়।
আৰু বাকী তোৰ মন্থলীটো ধৰি লও বাইশ তেইশশ এনেকে তোৰ চয়টা মান মানে ই এম আই দিব লাগিব।
অ, হয়।
কিন্তু শেষত গৈ তোৰ দুই পৰা তিনি হাজাৰ টকা মান বেছিকৈ যাব।
মানে তোৰ যদি এনেই মোবাইলটোৰ দাম যদি পচিশ হাজাৰ মোৰ মানে তোৰ আঠাইশ ঊনত্ৰিশ হাজাৰ যাব।
অঁ, আঠাইছ হাজাৰ মান টকা তোৰ গুচি যাবা আৰু।
অ, অ।
আৰু এনে মোবাইলটো ধৰি ল তোৰ এতিয়া কি মোবাইল ল'ব, ৰেমে, চাওমে মোবাইল ল'ব পাৰ ৰেডমি, ৰিয়েলমি।
উম, মানে এনেকুৱা ভিতৰত তোৰ অলপ মানে নেটৰ্কটো নেটৰ্ক কোচিটি ভাল অলপ ষ্টৰেজ থকা ভাল মোবাইল এটা তই মানে চাচোন মানে কেনেকুৱা ধৰণৰ মোবাইল ললে মোৰ সুবিধা হয়।
অঁ, তোৰ চছেমচাঙ ল'ব পৰা চছেমচাঙ আজিকালি ভাল আছে নহয়।
উম, উম।
নহ'লে যদি ভাব ৰেডমি মোৰতো ৰেডমি মোবাইলটো মোৰ চলাই ভালেই পাইছোঁ।
ৰেডমি চলাই ভাল পাইছে ন?
তই ৰেডমি ল'ব পাৰ' ধৰি ল
মোৰ মানে বৰ্তমান যিটো চলাই আছো বৰ্তমান চলাই থকাটো ইনফিনিক্স সেইটো প্ৰায় ঠিকেই আছে।
এইটো ঠিকে আছে ন? অ ইনফিনিক্সটো তই হেৰি লবি তোৰ তই ৰেডমি এটা ল ধৰ, এইট জিবি ৰেম মানৰ।
অঁ, হয়।
তই মোবাইল দোকানত গৈ যদি গেমিং মোবাইল বিচাৰ তেতিয়া তই মোবাইলটো ভালেই পাবি।
মোৰ অলপ গেমিঙৰ কাৰণেও লাগিছিলে মানে তোৰ বিশ পঁচিশাৰ মানে ভিতৰত।
অঁ, পাই যাবি পাই যাবি, এতিয়া কেতিয়া ল'ম বুলি ভাবিছ?
মই লম আৰু এসপ্তাহ সপ্তাহৰ ভিতৰ এসপ্তাহটোৰ ভিতৰতে।
ঠিক আছে, তই মোকো লৈ যাবি দোকান মোকো লৈ যাবি, অ। তেতিয়াহ'লে মইয়ো তেতিয়া তেতিয়াহ'লে মোৰো ধৰি লও আমাৰ দেউতালৈ মোবাইল এটা লাগে। একে, একেলগে লৈ ল'ব পাৰিম তেতিয়া দুটা।
অঁ, একেলগে লৈ লম তেতিয়া তোৰ অলপ দামটো কম বেছ হব আৰু।
অঁ, মোৰ মোৰ বাজেটটো অলপ কম বাৰু মোৰ ধৰি লও পোন্ধৰ হোজাৰ মানৰ ভিতৰত।
অঁ, নহয় তাহঁতৰ দেউতাতো বয়জেষ্ঠ গেম চেমে নেখেলে নহয় তোৰ, মোটামুটি চলিব পৰা এটা হলেই। আমাৰ আকৌ মানে আমি গেম চেম খেলোটো অলপ মানে লাগে আৰু ভাল
সেইটোৱে আৰু এতিয়া জাষ্ট অকল ফোন কৰিবৰ কাৰণেহে ফোন এটা লাগে দেউতাহঁতক।
সেইটোয়েটো তাহাতি ফোনটো কৰিব কেতিয়াবা কিবা ভিডিঅ' ফেচবুকত ভিডিঅ' এনে
হয়, এনেকে আৰু ইউটিউব ফেচবুক চচিয়েল মিডিয়া অকণমান চলাই আৰু।
চচিয়েল মিডিয়া চলাই অ'। ছচিয়েল মিডিয়াতো বৰ্তমান মানে প্ৰায়বিলাক মানুহে চলাই সৰুৰ পৰা ডাঙৰলে ছচিয়েল মিডিয়াত তে ডাঙৰ হোৱা নিচিনা, আজিকালি ল'ৰা ছোৱালী ল'ৰা ছোৱা ছোৱালী মানে অ' আজিকালি সৰু সৰু ল'ৰা ছোৱালী বিলাকো চাবিচোন মানে তোৰ ভাত খোৱাৰ সময়ত মোবাইলটো দি দিয়ে ছচিয়েল মিডিয়াৰ সিহঁতে মানে ইউটিউব যেনেকে তোৰ কিবা কিবি এনেকুৱা। মানে সেইবিলাকৰ ভিডিঅ' চাইহে ভাত পানী খাই আজিকালি ল'ৰা ছোৱালী
ল'ৰা ছোৱালী কান্দিলেও মানে মোবাইলটো দিলে ভাল হৈ যায়।
মোবাইলটো দি দিয়াই ভাল হয় যায়। সতে আজিকালিটো মোবাইলটো নহ'লে মানে কাম নোহোৱা আছে।
হয় হয় এইটো দক দৰকাৰ হয়ে আৰু এতিয়া দেউতা দেউতাৰ ফোনটো লওঁতেও মানে মই ই এম আই কৰিম বুলি ভাবিছোঁ।
অ' ই এম আই কৰিম বুলি ভাবিছা নেক তই মে তহঁতৰ তোৰ হাতত কিমান আছে জমা?
হাতত মোৰ পাঁচ হাজাৰ মানহে আছে বৰ্তমান।
পাঁচ হাজাৰ মান আছে তোৰ তো তেতিয়া মানে ই এম আইত কেনে কিমান মানকে পৰিব?
ই এম আই মইতো এতিয়া সাত হাজাৰমান দিব লাগিব। তোৰ হাতত তই দুহেজাৰ মান দিব পাৰি নি বাৰু ধাৰলৈ?
অ' মই টোক দুহেজাৰ মত মোৰ মোৰ এতিয়া বাৰ তেৰ হাজাৰ মান আছে। যদি মোৰ সাত আঠ হেজাৰ দি, সাত আঠ হেজাৰহে দিব লাগিব মই প্ৰথম।
অ' তেতিয়া তই সাত বা আঠ হাজাৰ দি পেলাই মোক তই দুহেজাৰ মান ধাৰলে দেই।
অ' তই মোৰ পৰা দুহেজাৰ মান ল। অ' তই মোক ঘূৰাই দি দিবি। অ' লৈ লবি। বেয়া নহয় দুইটাই মিলাই মেলি লম আৰু পিছত তোৰ মানে দুই এটা দুটা মোবাইল একেলগে ল'লে অলপ দাম চামো মানে অকমান কমা মেলা হয়।
কিবা এটা ডিছকাউণ্ট পাম।
ডিছকাউণ্ট পাম আমি দুইটাই।
লম চাউমি ৰেড্মি
অ' অ' ৰেডমিকে ল'ম। মই তোৰ বিশ পঁচিশ হাজাৰ টকা লম তোৰটো তই পোন্ধয দহ হাজাৰত। অ' ঠিক আছে।
ঠিক আছে বাৰু তাৰপৰা হেৰি
উম।
খেতি বাতি হোৱাগৈ নাই আৰু অকণমান আছেগে।
অ', অ'।
এতিয়াতো পানীটো মানে বাঢ়ি আছে পথাৰত।
অ' পানীটো প্ৰথমে পুৰা একদম বৰষুণ দি বাৰু। আজি ৰ'দ দিছে অলপ কমিও আছে।
আজি ৰ'দ দিছে আৰু দুই আৰু দুই, এদিন ৰ'দ দিলে ৰুব পৰা হ'ব আৰু।
অ' এতিয়া তোৰ মানে তহঁতৰ পথাৰতে পানী আমাৰ তোৰ পুৰা চোতালত পানী, বানপানী আমাৰ এইফাল
অ' চোতালতে পানী হৈছে নি।
অ' চোতালত পানী পুৰা বানপানী মানে আৰু ঘৰৰ ভিতৰত সোমাও
তহঁতৰ এতিয়া, তহঁতৰ এতিয়া বহুত সমস্যা তেতিয়া হ'লে।
আমাৰ বহুত সমস্যা। খেতি কৰিছিলো যিখিনি কৰিছিলো সেইয়া এতিয়া পানীৰ তলত পানী তলত ডুব গৈ আছে মানে।
মানে আমাৰ ওচৰতে তোৰ দুখন নদী আছে ন, নদীখন থকাৰ বাবে আমাৰ অসুবিধা হয়, পানী বাঢ়িলে তোৰ পথাৰত উঠে তোৰ ঘৰৰ মানে এতিয়া চোতালত পুৰা পানীৰ ভিতৰত সোমাও-সোমাও অৱস্থা।
আচ্ছা, এতিয়া হেৰি নহয় খেতিটো এনেকৈ হ'লে হ'ব নাই?
খেতিটো এনেকে হ'লে তোৰ মানে যিমানতটো পৰিমানে তোৰ হ'ব লাগে, ধান হ'ব লাগে সিমানতটো পৰিমাণে নহয় কিন্তু, এতিয়া খুব কম হ'ব কিছুমান ঠাইত নহ'ব কিছুমানত হ'ব মানে তেনেকুৱা ধৰণৰ হ'ব।
অ', ধানটো মানে খেতিটো মৰি যাব ন।
খেতিটো মৰি যায় মানে, তোৰ পানীত ডুবি থাকিলে তোৰ যিটো আমি কঠীয়া ৰুম। কথাটো মানে পানীত গেলি যায়। গেলি গ'লে তোৰ এইটো খেতিটো মানে নহল। কিছুমান মানে তাৰে ভিতৰতে কিছুমান বাচি-কুচি বাচে। সমস্যা হয়। আমাৰ মানে আমাৰ প্ৰধান মানে জীৱিকা মানে খেতিয়ে মানে কৃষিয়ে।
হয়।
কিন্তু এতিয়া কৃষিত যদি ধান, খেইটো যদি বেয়া হয় মানে আগ পিছলে বহুত সমস্যা হ'ব চাউল কিনি খাব লগীয়া হব।
আচ্ছা, আচ্ছা। সেইটো হয় বাৰু, আমাৰ তে, আমাৰ তেনেকুৱা প্ৰব্লেম নাই বাৰু।
পাঁচশ কেজি চাউল আছে ন, অঁহ', তেনেকুৱা প্ৰব্লেম নাই ন? তহঁতৰ পিনে
তেনেকুৱা প্ৰব্লেম নাই হ'লেও মানে ধৰক, এতিয়া পানীটোহে বাঢ়ি আছে এতিয়া কমিলেই ৰুব পৰা হ'ব।
অ', আকৌ মানে আজি-কালি ৰুই দিয়া হ'ল, পিছেলে বৰষুণ নাহিব বুলি। দুই এটা বেছি বৰষুণ দিছে তোৰ নদী দুখন থকা বাবে এতিয়া পুৰা পানী হয়।
তহঁতৰ তাত এটা কাম কৰিব পাৰা নহয়, পানীতটোতো প্ৰত্যেক বছৰ হয়ই ন'। পানীতো যোৱাৰ পিছত তহঁতে ধৰি লও, এ ওচৰৰ নদীৰ পৰা বা কবাৰ পৰা পানীটো সিঁচি মেচনৰ জৰিয়তে সিচি পেলাই তাত ৰুব পাৰো ন'।
লগত সুবিধা আমাৰ ইয়াত নাই যে। মানে মেচিনৰ সুবিধা নাই।
অ', আৰু খৰচটো বাঢ়ি যায় বাৰু।
খৰচ বাঢ়ি যায়, তোৰ যোৱাবাৰ মানে তোৰ আমাৰ ইয়াত পানীৰ সমস্যা, যোৱাবাৰ বৰষুণ নিদিলে পুৰা পানীৰ সমস্যাত শুকান শুকান মাটি ৰুবলগীয়া হৈছে। এইবছৰো মানে তোৰ তেনেক বৰ অঁহ', পিছলৈত বৰষুণ নিদিব বুলি ভাবি আগতীয়াকৈ মাটিখিনি পানী থাকনি ৰুই দিলে। কিন্তু এতিয়া বেছি মানে অধিক পৰিমাণে, অধিক পৰিমাণে ব বৰষুণ দিছে মানে, তাত
বৰষুণৰ যেতিযা পানী ওলাই যোৱাৰ পিছত আকৌ ৰুব লাগিব নেকি?
আকৌ ৰুব নালাগে কিন্তু তাৰে মানে বচা খিনি বাচিব আৰু নবচা এ মানে যিখিনি মৰি গ'ল মৰি যাব।
আচ্ছা মানে খেতি অৱস্থাটো বৰ ভাল নহব।
খেতি অৱস্থাটো বৰ বেছি ভাল নহল, তেনেকুৱা।
উৎপাদনো কমি যাব।
উৎপাদন কমি যায় তটো খোৱা বোৱাত সমস্যা আহিব, আগতে যিমানটো পৰিমাণে আমি ধ ইমান ধান পাওঁ সিমানটো পৰিমাণে বৰ্তমান ধান নাপাওঁ।
উম।
তেনেকুৱা সমস্যা দেখা দিয়ে, আগতে আমি মানে ধানটো খোৱাৰ উপৰিও ব্যৱসায়িক ক্ষেত্ৰত মানে বেচা বেচ বিক্ৰী কৰিও মানে আমি ঘৰ জীৱন যাপন চলাইছিলো আৰু বৰ্তমান সেইটো নহব তাত অকল খোৱাৰ বাবেই মানে এ ধানটো বাঢ়ে।
বাকি তহঁতৰ তোৰ যে ইহঁতক কৈছিলি অ' তই যে কৈছিলি দুজনী জাৰ্চি গৰু আছে বুলি।
হয়।
গা
আছে বৰ্তমান গাখীৰটো বৰ্তমান মানে ঠিকাকে দি আছোঁ তোৰ বেছিয়ে আছোঁ এতিয়া বৰ্তমান এ এজনী গাখীৰ নাই এজনীৰহে গাখীৰ
কিমান ওলায়?
তোৰ জাৰ্চি গৰুক ভালকে খোৱা মেলা কৰিলে তোৰ দুই তিনি লিটাৰ দিনটোত তিনি লিটাৰ ওচৰা ওচৰি ওলাই যায়। এদিনত ভালকে খোৱা বোৱা ঘাঁহ পানী খোৱাই
দানা কিনি আনি নে নে ঘাঁহ কাটি খো
দানা তোৰ দানা কিনি আনি দানা খোৱা হয় কিনা দানা।
অ', এই চাপৰ বা এনেকুৱা ভুচি এইবোৰ
অ', চাপৰ ভুচি আদি মানে ধানৰ এইটো ধানৰ ভুচিটোৰ লগত চাপৰ মিলাই খোৱাও।
অ', সেইটো ভালেই বাৰু। বাকী দৈ বিকি ক'ৰ নাই এনেকে দৈ?
অ', তোৰ মানে অলপ অলপ গাখীৰ আমি তোৰ ঠিকাকে দি অলপ গাখীৰ ঘৰত যিটো থাকি যায় সেইটো আমি মানে খোৱাৰ উপৰিও দৈ বনাওঁ দৈটো তোৰ মানে সকামে নিকামে লাগে দৈটো এই গৰমৰ দিনত মানুহে দৈ খায় ন'। দৈটো বেচো দৈটো বিক্ৰী কৰা হয়। গাখীৰৰ পৰা প্ৰায় মোটামুটি উপাৰ্জন হয়। হাঁ।
ঠিকে আছে ময়ো গাখীৰ মানে দৈ দুই লিটাৰ আনিম বুলি ভাবিছিলোঁ।
অ', আহিবি আমাৰ আহিবি লৈ যাবি।
এতিয়া লগাব পাৰিবি ন' গাখীৰটো?
অ', লগাব পাৰি বৰ্তমান গাখীৰ এজনী আছে হৈ যাব মানে পাৰি আৰু লগাব।
তেতিয়াহলে কিমান কেতিয়া মানে কেতিয়া মানে দিব পাৰিবি?
আহিবি তই
মাহত আছেই মানে দৈ যিটো আমি খাবলৈ ৰখা যিটো গাখীৰ বাঢ়ি যায় আমি সেইটো মানে তোৰ দুটা মাহত বৰ্তমান আছিল বনাব তই আহি লৈ যাব যেতিয়াই আহ', আছে আছে।
কিমান দামত মানে বিক্ৰী ক'ৰ দৈটো?
আমাৰ ফালে দৈ জাৰ্চি গৰুকাৰনে এশ তেনেকুৱা এশ এশটা পাইছো আৰু প্ৰায় দৈ এমাহটো কম হয় তোৰ গাখীৰটোতো পঞ্চাশ এমাহটো কম
অ', পঞ্চাছ টকা লিটাৰ, লিটাৰত পঞ্চাছ টকা?
টকা লিটাৰৰ অ', এশ পঞ্চাশ টকা লিটাৰ তোৰ দৈ গাখীৰটোৰ লিটাৰ এশ টকা।
দৈ এশ টকা আতচ্ছা। মই দৈ গাখীৰ দুই লিটাৰ মান আনিম।
অ, আহিবি- আহিবি লৈ যাবি।
ঠিক আছে বাৰু। হ'ব তেতিয়া, আমাৰ এই উম।